হেল্ল'
হেল্ল'
হেল্ল' নমস্কাৰ
নমস্কাৰ উম আপুনি কি কৰি আছে এতিয়া
মই আছো
মইো অ শুই আছো কিবা খাল নে নাই ময়ো শুই আছোঁ কিবা খালে নাই
খালো যক অ খালো খালো ভাত আপুনি খালে নে নাই
মই ভাত খালো ভাত কিহৰে খালি
অ উম ভাত আজি মাছেৰে খালো মাছৰ আঞ্জ দি।
মই ভাত খালো, ভাত খালো, চিকেন ৰষ্ট খালো আৰু তোমাৰ চিকেন পকাইছিলো ত' কি কৰিলোঁ আমি শুনা আজি আমি কি কৰিলো, আজি মই মোৰ লগত মোৰ ভাইটি এটা থাকে, সিও ভাবিলো আজি কিবা এটা পাৰ চ' আমি এ ছয়টামান বজাত পৰা ওলালো ৰুমৰ পৰা ওলাই কেনে গা়-গাড়ী বাইক-বাইকৰ চাবিটো ললো আমাৰ ওচৰত এখন অ বজাৰ আছে, সাপ্তাহিক বজাৰ নহয় এইটো ই ৰেগুলাৰ হয়। কলণি পা বুলি কোৱা হয় এইটোক তাতে গ'লো সেইকাৰণে আমি চিকেনৰ দাম সুধিলোঁ, চিকেনৰ দাম কলে এ টুছিক্সটি কিলো বুলি কলে। তো আমি এখন আহ ভাল এটা চিকেন, মানে মূৰ্গী কাটিলো কাটিকিনে তাৰ পৰা আধা কিলো মাংস ললো। তাতে মাংস ললো, আকৌ চিকেন ৰষ্ট বনাম। আমি কি কৰিলো আহ দৈ অলপ ললো, কেঁচা-কাচা জাল ললো ধনীয়া-পদিনা ললোঁ, ধনিয়া ললোঁ, পিঁয়াজ ললোঁ আৰু মাৰ এক ধেই কিবা-কিবি সবজি ললোঁ, লৈ কেনে আমি মই অকলে গৈছিলো মোকটো মোৰ লগত কোনো নাছিল ন বাইকৰ সেই তাতে লগাই কিনে এ ৰুমত আহিলো, তাৰ পৰা ৰুম বেছি দূৰ নহয় অলপ দূৰত হয়, ৰুমত আহি কিনে উম চব যিমানে মই বাচন-বৰ্তন আছে চবকেইটা ধুই লাহে-লাহে মই সেই কৰিলো অ এ ৰোষ্ট কৰাৰ কাৰণে সেইবিলাক বস্তু ৰেডি কৰিলো যেন তোমাৰ মচলা, ধনিয়া, উম তোমাৰ জলকীয়া চব ব্ৰেনত দি কেনে এ তোমাৰ বতিকিনি এ দৈ লৈ টেঙা দৈ কেনে এই টেঙা দৈ দি কেনে এ তোমাৰ চিকেনটো অলপ মেৰিনেট কৰি ৰাখিলোঁ। চ' থাৰটিমিনিটচ মেৰিনেট কৰাৰ পিছত মোৰ ৰুমত আছিল তোমাৰ এয়াৰ ফ্ৰেৰাই আছে চ এয়াৰ ফ্ৰেৰাই দি কিনে এ মই সেইটো উম এ ফৰটি ফাইভ মিনিটৰ কাৰণে থৈ দিলোঁ, থৈ দিয়াৰ পিছত আমি সেইটো কাম ষ্ট'ৰ কৰি কেনে মই আকৌ চিকেন অলপ আছিল সেইটো লৈ কেনে মই কেৰাহিত দি কেনে তে এ তেল জ্বলা জলকীয়া বেছিকে দি এইটো আকৌ তুমি চিকেনকাৰী বনালো, চিকেন কাৰী বনাওঁতে মোৰ আহ সময় লাগিছিল ত্ৰিছ এ চল্লিশ-ত্ৰিশ মিনিট লাগিছিল। সেইটো বনোৱাৰ পিছত মই আকৌ তোমাৰ ৰাতি ভাত খাব কাৰণে ভাতৰো ভাত চাউল দিলো ভাত চাউল দি ভাত-চাত বনাই কেনে এ মই তুমি আকৌ ৰুমত বিচনাত আহিলো। বিচনা আহা-অহাৰ সময়ত মই চালো যে মোৰ চিকেন সেইটো ৰষ্টটো হৈ গৈছে চ' হোৱাৰ পিছত পিছত মই অলপ তোমাৰ গাইনডত দি কিনে আকৌ পুদিনা-পদিনা সেই বনালো চাটনি বনালো। চাটনী বনোৱাৰ পিছত তুমি সেই চিকেনটো ৰষ্ট কৰি কেনে বনাইছো সেইটো তোমাৰ পিয়াঁজ অলপ দি চাটনি দি ভালকে খালো আৰু খাই বৈ এতিয়া অঁ আকৌ অলপ পিছত মানে অলপ আগত আমি দুয়োমিলি ভাত খালো চিকেন কাৰী, খাই কিনে এতিয়া ৰুমত বিচনাত শুই-শুই আছোঁ। আৰু তুমি কি কৰিলা দিনটো আজি কোৱাচোন অলপ?
হা!
তুমি দিনটোত কি কৰিলে গোটেই দিনটো?
সেই দিনটোত আজি মানে উম ৰাতিপুৱা উঠি কেনে অলপ পঢ়িলো পঢ়ি কিনে অঁ! ৰাতিপুৱা-ৰাতিপুৱা মই আজি অ ছয়টাতে উঠিলো বাৰু। দেৰি হল আজি। উম উঠি কেনে অলপ দৌৰিলো। হা!
কলেজ যোৱা নাই?
নাই আজি কলেজ যোৱা নাই একজাম চলি আছে আমাৰ মানে। একজাম চলি আছে মানে এ সৰু ক্লাছবোৰৰ। জুনিয়ৰ বোৰ একজাম চলি আছে সেইকাৰণে ৰাতিপুৱা চাৰ উঠিলো উঠি কেনে এক্সাৰচাইজ কৰিলো এক্সাৰাইজ কৰি কেনে। তাৰপিছত অলপ অলপ হোমৱৰ্ক আছিল হোমৰ্ক খিনি কৰিলো ৰাতিপুৱা ৰাতিপুৱাই।
তাৰপিছত মানে বাৰটাান বাৰটা মান আজি শুকুৰবাৰ ন আজি বাৰটা মানত মই নাচ পব গলো। নাজ নচ কৰি সেইখনে উ অলপ ঘৰতে বহিলো অলপ। সুধো মোবাইল চালো তাৰপিছত এনেকে কৰি আৰু দুপ বাহিৰা কিতাপ পঢ়িল।
দুুপুৰীয়া কি কৰিলে? হেল্ল' তুমি শুনা ন তুমি সাজু চিনিব ন নাই।
ম চিনি পাও।
কৰি চল তুমি এক কনা লাগ তুমি উনি থাকা অকল হা। ত' উ মহাধু একচেলি তোমাৰ যিটো গুৱাহাটীৰ পৰা তোমাৰ টুৱেণ্টি ফাইভ কিলোমিটাৰ দূৰত হয় হাজো কি বুলি কয় জানা হাজু তোমাৰ অ শিল্প শিল্প কলা বহুত আগৰে পৰা। অ চহকী মানে এনেকুৱা ত হাজৰি বিশেষকৈ হাজোৰ তোমাৰ হেয় পাই। তোমাৰ অ ধৰি লোৱা হিন্দু মানুহ আছে খ্ৰীষ্টান মানুহ আছে মুচলিম মুচলিম মানুহৰ চব কেইটা মানুহ আছে হয়টো সকলো ধৰ্মৰ মানুহৰ কেন্দ্ৰ ভূমি বুলি কোৱা হয় ত হাজত দুটা। বস্তু আছে এটা হ'ল পোৱা মক্কা পোৱা মক্কা আছে আৰু এখন অ তোমাৰ সেই এ শ্ৰী হগৰৱ মাধৱ মন্দিৰ আছে কামেশ্বৰ মন্দিৰ সতে আছে কিন্তু তাৰ ভিতৰত চবতকে বিখ্যাত হ'ল তোমাৰ পুৱ মকা আৰু হগ মাধ মন্দিৰ ত' পোৱা মক্কা বিশেষকৈ আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহৰ মাজত ভাল। মানে দেখেতে জনপহত আছে। এইটো অ এইটো তাতে মানুহে এইকাৰণে এই কাৰণে যায় তাতে। মান জ কৰে তেতিয়ালে। সম্প্ৰদায়ানেশ চৌদি আৰবত সে কৰিব যায় স্ৰজ কৰিবলৈ যায় তাৰে চাৰি ভাগত এক ভাগ পুণ্য ইয়াতে পায় বুলি জনপৰ্বত আছে আৰু হ হাজোত এখন। হাজত এখন মেলাও হয় যিটো তোমাৰ জানুৱাৰী ফেব্ৰুৱাৰী মানত হয়। তাতে তোমাৰ দূৰ দূৰণি পৰা। মানুহ বিলাক আহিয়েনে মনৰ আশা লৈ আহি পূৰ্ণ কৰিবৰ কাৰণে আহে। সেইটো পূৰ্ণ কৰিব কাৰনে আহে। উম আকৌ অ তুমি যদি হিন্দু সম্প্ৰদায়ৰ বৌদ্ধ সম্প্ৰদায়ৰ কাৰণে কোৱা তেতিয়া তুমি ভাব ভাবিব লাগিব কামেশ্বৰ মন্দিৰ বুলি কোৱা কাম কামেশ্বৰ নহয়। ৱ মন্দিৰ এখন আছে তুমি তাতে যাব পাৰিবা তাতে তোমাৰ এ হিন্দু ধৰ্মৰ মতে সেইটো তোমাৰ আহ হিন্দু ধৰ্মৰ মানুহ এজনে বনাইছিল কিন্তু এ কিন্তু বৌদ্ধভৰ মতে সেইটো বৌদ্ধ মানুহৰ কাৰণে বুলি ভাবে চ' যাৰ কাৰণে নেপাল ভূটান বহুত দূৰ দূৰণিৰ পৰা মানুহে। ইয়াতে তৃতীয় স্থান তৃতীয় স্থানত নিজৰ মনৰ পূৰ্ণ কৰিবলৈ আহে আৰু তাৰ তাৰে যিব যিবোৰ। মন্দিৰৰ গাত যিবিলাক হস্ত হস্ত হস্তশিল্প আছে উম। তাৰ পৰাই গম পোৱা যায় যে সাজু। কিমান চহকী মানে কিমান পুৰণা সংস্কৃতিৰে পৰিপূৰ্ণ পৰিপূৰ্ণ। নক গম পাই আৰু। হাজোৰ ওছৰত আৰু এখন জেগা আছে মে ঠাই আছে গম পোৱা নে নাই শুৱালকুছি।
শুৱালকুছি অ অ গম পাওৱে সেই উ নামটো শুনিছো।
ত' শুৱালকুছিত এ আছ। বিখ্যাত হয়। এইটো মানে মানুহ বেছি বিখ্যাত হয়। আৰু হেল্ল'? মই শুনা পাইছোঁ।
অ' মই শুনা পাইছোঁ। কওঁক।
শুৱালকুছিটো তোমাৰ পাটৰ কাৰণে বেছি ভাল হয় মানে। তাতে তোমাৰ পাটৰ কাপ পায়। আৰু তোমাৰ সেই পায় আৰু, তাতে শুৱালকুছিতে আৰু এখন তোমাৰ সেই পাৰ্ক আছে। আৰু বুজি পোৱা ন তাতে পাৰ্কটো বহুত ভাল হয়। তো শুৱালকুছিৰ পৰা- শুৱালকুছিৰ পৰা তোমাৰ টুৱেণ্টি কিলোমিটাৰ দূৰত অ' এখন গাওঁ আছে। খনৰ নাম হ'ল তোমাৰ ভাংনাবাৰী- ভাংনাবাৰী - ভাংনাবাৰী। ছো তুমি তাতে যাব লাগিলে তুমি কাম কৰিব লাগিব। তুমি শুৱালকুছিৰ পৰা পোন্ধৰ কিলোমিটাৰ মান আহিব লাগিব। বেলৰ তল বুলি কয়। বেলৰ তলত তাতে আহি কিনে, বাইক বা যি- যি থোৱা, থৈকেনে এ তুমি তাৰ পৰা অ'- ন- নাও এখন লব লাগিব। নাও বুজি পোৱা পানীৰ ওপৰত জল কৰে। নাওখন ললে তুমি ব্ৰহ্ম পুত্ৰ নদীৰ মাজত এখন সেই পাবা, তোমাৰ এই কুৰিয়াবাৰি বুলি কলো তাতে গম পাবা। তাতে তুমি যদি একঘণ্টা নাওত যোৱা পাছ যোৱা কি দেখা পাবা, তাৰে মানুহৰ সংস্কৃতি, কৃষ্টি চব বেলেগ - বেলেগ। তাতে মানে উম- থাঞ্জা ভাত চব মানে গোটেইখিনি বেলেগে আৰু নে নিজে- নিজে খেতি কৰে, নিজে খায়। চব এতিয়া কৰে। তাৰে মানুহবিলাকে বেছিভাগ ন' যিবিলাক মাছবিলাক মাৰে, তাত তে সেই তোমাৰ সেই এই তোমাৰ তা তে ব্ৰহ্মপুত্ৰ নদী পৰা মাৰে যেনেকুৱা মিছা মাছ তোমাৰ বৰালি মাছ সব এইবিলাক সিহঁতে মাৰে। তো সিহঁতে মাৰিকিনে সিহঁতে নিজে ভক্ষণ কৰে। কিন্তু এটা কথা হ'ল, উম যেতিয়া বাৰিষা আহে, তেতিয়া মানুহবিলাকৰ বহুত প্ৰ- প্ৰব্লেম হৈ থাকে তাতে কেনেকে উঠিব, অ' ক'ত থাকিব, ঘৰত পানীৰে ভৰি- পৰিপূৰ্ণ হৈ থাকে। ছো সিহঁতে সেইটো কষ্ট হয় মানে আৰু অলপ। সেইটোৱে। এ তুমি এনেকুৱা ক'ত কোনোবা ঠাইত গৈছা নেকি? য'ত তোমাৰ এনেকা প্ৰব্লেম মই এনেকা বস্তু বিচাৰো তুমি কোনোবা ঠাইত গৈছা নেকি, লগৰ লগত? কাৰণে বহুত ভাল লাগিছে। হা? কি ক'লা?
উম।
বুজি পোৱা নাই মই।
আপুনি এই কিবা ক'লে ন'? মানে মই ভালকে শুনা নাপালোঁ।
তুমি এনে- এনেকুৱা কোনোবা ঠাইত গৈছা নেকি? য'ত তুমি যাইকিনে বহুত ভাল লাগিছিল তোমাক। বা এনেকৈ তুমি- তুমি ক'ব পাৰিবা নেকি উ- উমানন্দৰ বিষয়ে? উমা- উমা নন্দ কথা হয়, তুমি কেতিয়াবা গৈছিলা নেকি উমানন্দ?
এতিয়ালৈকে যোৱা নাই। কিন্তু গম পাওঁ যে উমানন্দ অ' আটাইতকৈ সৰু দ্বীপ হয়। অ' আৰু তা আমাৰ ইয়াতে যে মানে ওচৰতে যে আছে, অ' উমানন্দৰ ওপৰত এটা হেৰি আছে, আছে তাতে, উম মানে হৈ
পাৰি। এ ফেঞ্চিবজাৰ চিনি পোৱা? ফ্ৰেঞ্চিবজাৰৰ পৰা তুমি নৰ্থটো কৰ্দিলে কানেক্টেড হয়। আৰু এইটো অ' অসমৰ চৰকাৰে ন', এ টুৰিষ্টৰ কাৰণে বনাইছে। যিবিলাকে ভ্ৰমণ কৰিব আহে, সিহঁতৰ কাৰণে বনাইছে। ভাল আৰু তুম্- তুমি কেতিয়াবা উঠিছানে নাই?
অ' মই উ- মই বেছি ঘূৰা ফুৰা নক্ ৰো যিহেতু, কিন্তু উঠিব লাগিব। অ' ঘূৰিব লাগিব, টাইম মিলিয়ে। তাতে উজান বজাৰত আৰু এটা পাৰ্ক বনাইছে। উজান বজাৰত আৰু এখন পাৰ্ক আছে ন'? আঁ, কিমান ওৱান পইণ্ট, অঁ গৈছিলো। ওৱান পইণ্ট নাইন কিলোমিটাৰত। পাৰ্কখন